হেল্ল' হেল্ল' হেল্ল' অ', কি খবৰ তোমাৰ, অ', শুনিছোঁ। অ', ভালে আছা ন' ভা অ', অ'। অ, 'মই খালোঁ তুমি খালানে?
অ'! খালোঁ-খালোঁ।
উম, উম, উম, উম। পিছে ক'ব গলে এতিয়া বৰ্তমান কি কৰি আছা?
বৰ্তমানতো একো কৰা নাই এনেই ঘৰতে আছো কিন্তু বন্ধই হৈ আছে তোমাৰ এনে কি বন্ধ নে কি এতিয়া।
অ', মোৰ চামাৰ পেক, গৰমৰ বন্ধ দিলে উম, গৰমৰ বন্ধ দিলে, সেইকাৰণে মই এনেই অলপ অকমান ক'ব গ'লে, এতিয়া বৰ্তমান মানে আঁ মানে, নিজৰ শৰীৰৰ ওপৰত অলপমান বেছিকে গুৰুত্ব দি আছোঁ। কাৰণ ক'ব গ'লে, আঁ শৰীৰক টাইম দি আছোঁ আৰু ক'ব গ'লে। মানে, আৰাম কৰি আছোঁ। মানে, এক্সাৰচাইজ কৰি আছোঁ, খেলি আছোঁ। ক'ব গ'লে কাৰণ নৰ্মেল এতিয়া বৰ্তমান মই অ কব গ'লে লাইক আ খেলাৰ ভিতৰত মানে ক'ব গ'লে চবেই খেলি আছো বেছি এ এতিয়া বৰ্তমান বেডমিণ্টন খেলি আছো। কাৰণ ক'ব গ'লে আগতে মই মানে বহুত বেডমিণ্টন খেলিছিলো স্কুলত।
অ' ল, বেডমিণ্টন আগতে খেলিছিলা? মই এনেই বেডমিন্টন খেলি বেয়া নাপাওঁ, ভাল লাগে। খেলি কিন্তু মই এনেকে মানে তোমাৰ তাৰে মানে ৰুলচ ৰেগুলেচ
অ', অ', অ', আচ্ছা, আচ্ছা, নাই, নাই, ৰুলচ ৰেগুলেশ্যন বিলাক মানে ক'ব গ'লে সেনেকুৱা নহয় নৰ্মেলো খেলিব পাৰি। কাৰণ সৰুতে ক'ব গ'লে বহুত খেলি আহিছিলো নৰ্মেলি খেলি আহিছিলো। আৰু অ', এনে ক'ব গ'লে
পোৱা নাই মানে সেইকাৰণে আৰু।
অ, 'অ, 'বুজিছো বুজিছো বুজিছো। মানে ক'ব গ'লে খেলা ধূলা কৰি থাকিলে মানে নিজৰ গাটোও ভাল থাকিল। ষ্টেমিনাও বাঢ়ি থাকিল আৰু ক'ব গ'লে নিজৰ যোনটো ক'ব গ'লে মানে কি কয়, ব্লাড চাৰ্কুলেশ্যন হয়, গাত মানে সেইটোত ধুনীয়া মেইনটেইন হৈ থাকিলে আৰু সেইটো আৰু ভাল আৰু। ক'ব গ'লে, তোমাৰ মানে ক'ব গ'লে। কাৰণ, স্কুলীয়া জীৱনতো বহুত খেলিছিলোঁ, বেট হওক বা বেলেগ খেলা ধূলাই হওক।
বাস্কেটবলে হওঁক, ভলীবলে হওঁক, এনে কি কয় তুমি বেডমিণ এনে কি কয় কিবা কম্পিটিশন হিচাপে খেলি পাইছা নেকি?
কম্পিটিচন হিচাপে বুলি নকওঁ, খেলিছোঁ নেখেলা নহয়। এনেকা প্ৰফেচনেলচ টেজত খেলা নাই আৰু ক'ব গ'লে আমাৰ স্কুলতে ক'ব গ'লে স্কুলীয়া জীৱনতে ক'ব গ'লে মানে তোমাৰ এ কি কয়, আমাৰ ইণ্টাৰ স্কুল খেলিছিলো, আমাক স্কুলৰ পৰা মানে লৈ গৈছিলে। খেলাবলৈ আঁ তেনেকে খেলিছোঁ। পাইছোঁ, চিলভাৰ পাইছোঁ, ব্ৰঞ্জ পাইছোঁ, গ'ল্ড পাইছোঁ। ক'ব গ'লে গোটেই চুলিয়া অ' স্কুলীয়া জিৱনত খেলিছো আৰু
নহয়-নহয়। আৰু এটা কথাত, তোমাৰ যদি, এনেকে যদি, কিবা খেলা-ধূলা যদি, তোমাৰ যদি মানে মেডেল বা পুৰষ যদি আহে, ত' মানে কি আৰু নিজকে তুমি মানে কি কয় উৎসাহ দিব পাৰা নি নিজৰে ভাল লাগে হয় নে নহয় আৰু আগবাঢ়ি যাবলৈ মন যায়। সেইকাৰণে মানে মানুহবোৰে যি ত' য'ত নেকি, তুমি যেনেকে কলেজত স্কুললে লৈ গৈছিলে বা কিবা এতিয়া সেইটো তুমি সুযোগ পাইছ তে সেই সুযোগটো ধৰি ধৰিব পাৰিছা তাৰ বিনিময়ত তুমি সেই পুৰস্কাৰ কেইটা পালা, যাৰ ফলত তোমাৰ আ মনটো ভাল লাগিলে আৰু মানে জীৱনত আগবাঢ়ি যোৱাৰ মানে এটা উৎসাহ পালা লগতে তোমাৰ মা পাপা আৰু মানে গৌৰৱ বাঢ়িব হয় নে নহয়? গৌৰৱ কৰিব পাৰিব। এতিয়া সেইটো আৰু সেই সু পূৰ্টো দিয়ে বাৰু হা আজিকালি বহুত কিবা কিবি কিব ওলাইছে স্কুলবোৰতো কুল হওক বা কিবা হওক সয়াই ল'ৰা ছোৱালী খিনিয় খালী ল ব জানিব লাগে আৰু লগ'ব লাগে যদি য'ত ইটাৰেষ্ট আছে মানে যদি নিজে ভাবে যে মই পাৰিম বা কিছুমান আছে ন' চব বেলেগ বেলেগ মানে ক'ব গ'লে কিছুমানে ধৰা তোমাৰ নাচ-গানত ভাল। বা কিছুমান ধৰা তোমাৰ খেলা-ধূলাত ভাল যোনে যোনটোত ভাল আৰু মানে মুঠতে যাৰ যোনটো মানে টেলেণ্ট আছে।
উম, উম, আচলতে কি জানা মানে ক'ব গ'লে আহ, মানে বে বেডমিণ্টন খেলাটো আৰু ক'ব গ'লে মানে ক'ব গ'লে এনেকুৱা এটা খেলা মানে চবে খেলিব পাৰে মানে ধুনীয়াকে মানে তোমাৰ বেডমিণ্টনটো ক'ব গ'লে এটা মানে ৰিলেক্স চেচনৰ কাৰণেও খেলিব পাৰিবা তুমাৰ মনোৰঞ্জনৰ কাৰণেও খেলিব পাৰিবা। আৰু ক'ব গ'লে নিজৰ মানে ডেভলপ ছচিয়েল স্কিলচ মানে ক'ব গ'লে মানে বন্ধু বন্ধুত্ব মানে বনাব কাৰণেও খেলিব পাৰিবা কাৰণ তুমি খেলি আছা খেলি আছা। এ আনজন এজন অচিনাকিৰ লগতো খেলিলা। তুমি খেলি কিনে মানে বন্ধুত্ব এটা গঢ়ি তুলিব পাৰিলা। আৰু বা আৰু কি কয় টিম টিম গেমো হয় ন' বেডমিণ্টন ক'লে এটা টিম স্পৰিট এটা মানে আ পাই যে অ', মানে ক'ব গ'লে এটা।
ক অলপ কবাচোন মই ইমান নাজানো মানে এনে আৰু।
মানে আচলতে বেডমিণ্টন খেলাতে মানে তোমাৰ ক'ব গ'লে অ', মানে চিংগল চ'ল' চল' খেলিব পাৰি। আৰু মানে দুৱ দুৱ খেলিব মানে চ'ল'টো মানে হ'ল হয়, চ'ল'টো মানে হ'ল তোমাৰ এজন এজন থাকে খেলিব পাৰি মানে
হয়, হয়।
দুজন প্লেয়াৰ হয় আৰু ক'ব গ'লে খেলখনত আৰু দুয়ো মানে হ'ল তোমাৰ টিম টিম মানে এটা চাইডত দুজন দুজনকে থাকে মানে ট'টেল চাৰিজন চাৰিজনৰ মাজত হয় খেলাটো। বুজিছা ন'? অ', অ', ল'ৰা ল'ৰা থাকে নাই সেইটো মানে তোমাৰ নহয় মানে যোনবিলাক ল'ৰাৰ কাৰণে হয়, ল'ৰাৰ খেলটো বেলেগ।
অ', মানে মই নহয় এনে আগতে মানে মই টিভিত একবাৰ মানে দেখিছো মানে ল'ৰা ছ ছোৱালীও মানে একেলগে খেলিছিল মানে, কৰবা মিক্স ডাবলছ বুলি কয় নেকি সেইকেইটা?
অ', আচ্ছা আচ্ছা অ', খেলাই মানে ক'ব গ'লে যদি মানে কি কয় তোমাৰ খেলখনৰ ৰুলত থাকে অনুষ্ঠিত কৰা হয়, তেনেকে তেতিয়াহ'লে খেলা হয়। কিন্তু নৰ্মেলি মানে মইতো মানে ক'ব গ'লে তোমাৰ ইমান অভিজ্ঞতা লৈ খেলা নাই। মানে ক'ব গ'লে স্কুল লেভেলত খেলিছো চ' ইমানো নাজানো অলপ অলপ-চলপ জানো আৰু ক'ব গ'লে আমাৰ কাৰণ মানে ক'ব গ'লে দেখি দেখি আৰু মানে যিমানে পাঁচ ছয় বছৰ খেলি কিনে দেখি দেখি যিমান দেখিছো তাৰে সেই ওপৰত কৈছোঁ আৰু কাৰণ ক'ব গ'লে উম। হয়, হয়, মানে কাৰণ ক'ব তোমাৰ ইমান মানে মানে ক'ব গ'লে মানে প্ৰফেচনেল মানে লেভেলত মই খেলা নাইতো আৰু শিকাও নাছিলো। এইটো তোমাৰ এই ৰাস্তাত লগৰ লগত খেলি খেলি বা সৰুৰ পৰা খেলি খেলি বা হতৰ লগত বা বন্ধুহতৰ লগত খেলি খেলি কেনে এটো মানে ক'ব গ'লে শিকা ক'ব গ'লে তেনেকে ডাঙৰ লেভেলত খেলা নাই। খেলিব জানে আৰু আচলতে প্ৰফেচনেল হিচাপে নহয়। খেলিব পাৰি হয়, ক'ব গ'লে উম, খেলা-ধূলা কৰি গলে মানে তোমাৰ খেলা-ধূলা কৰি থাকিলে মনটো ভালে থাকে, মানে মেণ্টেল হেলথ মেণ্টেল হেল্থটো মানে বুষ্ট হৈ থাকে আৰু ক'ব গ'লে বেডমিন্টন খেলিলে কি জানা? তোমাৰ ক'ব গ'লে মানে ৰিলেক্সটো হয়য়ে আৰু মানে ক'ব গলে তোমাৰ যোনটো শৰীৰৰ ৰিফ্লেক্স হয় ৰিফ্লেক্স বিলাক আৰু ৰিয়েকচন টাইম যোনটো সেইটো বাঢ়ি যায়। আৰু মানে তোমাৰ মাচল মুভমেন্ট বিলাক যে থাকে। মানে শৰীৰৰ যোনবিলাক মস্তিকৰ মানে মুভমেন্ট থাকে এই মুভমেন্ট বিলাক ভাল হয় আৰু তোমাৰ ক'ব গ'লে বেলেঞ্চ আহে বডিত। কাৰণ তোমাৰ বেডমিণ্টন খেলিলে বহুত স্পীডত খেলা যায়তো। মানে আৰু মানে অ ইফালৰ পৰা ইফালে দৰি থকা যায়টো। তোমাৰ বেডমিন্টন খেলিলে তোমাৰ মানে স্পীড আহে আৰু তোমাৰ ক'ব গ'লে গাৰ মানে যোনটো বেলেঞ্চ ঠিক আছে বেলেঞ্চটো বাঢ়ে আৰু তোমাৰ কৰ্ডিনেশ্যনটো বাঢ়ে, কৰ্ডিনেশ্যন মানে তোমাৰ হাতৰ ভৰিৰ তাৰ পিছত চকুৰ, মানে কৰ্ডিনেশনটো মিলে। যে ইপিনে শুনিছা ইপিনে চকুতো গৈছে ইপিনে হাতখন গৈছে মানে ক'ব গ'লে তোমাৰ মানে আৰু তোমাৰ ক'ব গ'লে ব্লাড চাৰ্কুলেশ্যনটো ভাল হয় আৰু বেডমিন্টন খেলিলে কি জানা তোমাৰ যোনবিলাক মানে হাৰ্টৰ বেমাৰ থাকে বা মানুহৰ হাই প্ৰেছাৰো থাকে ন হাই ব্লাড প্ৰেচাৰো থাকে ন, সেইবিলাক মানে ভাল হয় কব গ'লে এইবিলাক কমাই। আৰু তোমাৰ ক'ব গ'লে ষ্টেমিনা বাঢ়ে আৰু অভাৰ অল মানে যোনটো ফিটনেচ হয়, মানে এজন মানুহে যে জিম কৰে বা কিবা কৰে, কিবা কৰে, কিবা কিবি কৰে ফেট বাৰ্ণ কৰিবৰ কাৰণে তুমি যদি বেডমিণ্টন খেলা বেডমিন্টন খেলা বেলেগ গেমো খেলা, খেলিলে মানে কি হয় মানে তোমাৰ যোনবিলাক কেলৰিজ থাকে আৰু ফেট থাকে বডিৰ মানে ক'ব গ'লে সেইটো মানে কমি যায় আৰু তোমাৰ এই অবিচিটি যে হয় অবিচিটি আমাৰ আজিকালি ল'ৰা-ছোৱালীৰ মাজত বহুত অবিচিটি দেখা যায়, খোৱা লোৱা কাৰণ হয়। আৰু আজি কালি খোৱা লোৱাও তুমি জানাই ক'ব গ'লে ইমান ভেজালিয়া হৈছে, ক'ব গ'লে সেইকাৰণে এইবিলাকৰ পৰা বাচি থাকিব কাৰণে ক'ব গ'লে বেডমিন্টন খেলাতো ভাল হয় ক'ব গ'লে। কাৰ বেডমিন্টন তোমাৰ কব গ'লে উম, যিকোনে হওক কিন্তু মোৰ মতে মোৰ মতে, মই খেলি গম পাইছো ন ক'ব গলে চব খেলাই ভাল ফুটবলো খেলিব পাৰা তুমি, বাস্কেটবলো খেলিব পাৰা, কাবাডীও খেলিব পাৰা চব খেলিব পাৰা কিন্তু মানে ক'ব গ'লে বেডমিন্টন তোমাৰ মানে ক'ব গ'লে চব খিনি হয় আৰু সেইখিনিটো চব খিনি হয় কিন্তু তুমি
তাতেতো তোমাৰ যিমান যি নোকোৱা কিয় এইখন মানে তোমাৰ জোনখন মেট থাকে বহুত ডাঙৰ থাকে ত দৌৰাও হয় বা কিবাও হয় আৰু মানে কব গ'লে তোমাৰ মানে ভালে খিনিয়ে মানে লৈছে
খেলা ধূলা কৰি থাকিলে মানে আচলত তে খেলা-ধূলা কৰি থাকিলে মনটো ভাল থাকে, শৰীৰটো ভাল থাকে। আৰু ক'ব গ'লে তুমি এই বেডমিণ্টন খেলাটো তুমি মানে এনেকুৱা এটা খেল হয়, সেইটো ইনডৰো খেলিব পাৰি আউটডৰো খেলিব পাৰি।
হয় হয় হয় ঠিক
তুমি ডাঙৰ এটা হলতো খেলিব পাৰিবা, আচলতে খেলাতো ইনডৰ গেমো হয় আউ তডৰ গেমো হয় জানা, অ', এই খেলাটো, কাৰণ আমি কব গ'লে আমি ক'ব গ'লে যেতিয়া মানে, স্কুলৰ পৰা খেলাব লৈ গৈছিলে, আমি নটিচ কৰিছিলোঁ বস্তুটো আচলতে জানা নাছিলো, আমি আগতে কৈছো, আমাক প্ৰশ্ন সোধে। এই তোমালোকে যে বেডমিণ্টন টো যে খেলা। এইটো ইনডোৰ গেম হয় নে, ভিতৰত খেলা গেম, ভিতৰুৱা গেম হয় নে, বাহিৰৰ গেম হয়? মানে ভিতৰত খেলা যায় নে, বাহিৰত খেলা যায়? আমি আগতে কনফিউজ হৈ যাও, আছো, আমিতো বাহিৰত টো খেলোঁ, কিছুমান ডাঙৰ-ডাঙৰ খেলাত টো, আমি দেখা পাওঁ, যে, ষ্টেডিয়ামৰ ভিতৰতো খেলে, এইটো কি বুলি দিয়া হ'ব? তাৰপিছত পিছলৈকে আমি এজন চাৰক সুধিলো, আমাৰ। এই বেডমিণ্টন গেমটো আচলতে দুইফলিয়াই হয়, বাহিৰত খেলিব পাৰি, ভিতৰতো খেলিব পাৰি, জানা, আৰু এই খেলাটো তুমি মানে চবে খেলিব পাৰে, তোমাৰ এডালচিও খেলিব পাৰি, সৰু ল'ৰা-ছোৱালীয়েও খেলিব পাৰে, চবে এনজয় কৰিব পাৰে, গেমটো।
তেনেকুৱা আচলতে, পিছে তুমি খেলিছা ন' বেডমিন্টন?
মই বেডমিন্টন, মই তোমাৰ সমানতো খেলা নাই, বাত এ স্কুলত এনে লগৰ খিনিৰ লগত যেতিয়া মানে আগতে যেতিয়া গেমছ পেৰিয়ড অফ থাকে, তেতিয়া খেলিছিলোঁ আৰু, এনেই, এনেই মানে ভালকে খেলিব নাজানোঁ। আৰু তাৰে মানে তোমাৰ ক'ব গ'লে ৰুলচ ৰেগুলেশ্যন সেইবোৰো নাজানো টো। তুমি তাকে ক'লা কাৰণে মই বোলো, সুধিয়ে লওঁ, তোমাক যিখিনি জানা। নে কিবা এটা জানিলে মোৰোঁ অলপ মানে জ্ঞানে বাঢ়িব দিয়াচোন। খেলোঁ, নেখেলোঁ বা পিছত যদি সুযোগ পাওঁ, খেলিম দিয়া তোমাৰ লগতো একদিন আৰু।
ঠিক আছে দিয়া, আমি পিছলৈকে খেলিম দিয়া, ঠিক আছে তেতিয়াহ'লে, আজিকাৰনে ৰাখিছোঁ দিয়া।
অ', অ'।